হেল্ল' শুনিছা নে
হেল্ল'
শুনিছানে?
শুনি আছোঁ।
আহ কি কৰি আছ
এ আছো এনে তই
অ মই ভাত খাই আজৰি হৈছোঁ
অ
খালিনে?
খালোঁ খালো অকণমান আগত খাইছোঁ
অঁ বাকী ঘৰত ভাল নহয় চবৰে।
উম উম ভালেই। তহঁতৰ ভাল।
বল বাকী দৈনন্দিন জীৱন কেনেকুৱা চলিছে।
চলিছে আৰু ঠিক ঠাক
কাম কাজ চলি আছে।
উম উম চলি আছে কাম কাজ কৰি আছোঁ বাৰু
তাকে মই বোলো আজি দৈনন্দিন জীৱনৰ ওপৰতে অলপ পাতোঁ তোৰনো কেনেকুৱা জীৱন চলিছে মোৰ কেনেকু কা চলিছে কওঁ
ভালে কৰিলি
উম হম ক
উ দৈনন্দিন জীৱন বুলি ক'লে কিনো আৰু গোটেই দিনটোত আমি কি কি কাম কাজ কৰো কেনেকে সময়টো পাৰ কৰোঁ সেইটোৱে আৰু ন
উম মই বাৰু আগতে অকণমান উঠা দেৰি হৈছিলে আজিকালি অকণমান সোনকালে উঠো উঠি পেলাই আৰু মুখ হাত ধুই তাৰ পিছত অকমান ব্যায়াম উম তা পাছতে পঢ়ো আৰু অলপ তাৰপিছতে পঢ়ি মেলি আজৰি হৈ আৰু কাম কা কাম বনখিনি কৰি গা পা ধুই ভাত পানী খাওঁওঁ খাই পেলাই আৰু বিদ্যালয় বুলি যাওঁ অও
অঁ অঁ মোৰো সেই একেই বাৰু
উম
ৰাতিপুৱা অঁ কচোন
আৰু মানে তোৰ আগতে মানে অকমান দেৰিকে উঠো যে একদম মানে গা বু কিবা বিষাই থাকে কিন্তু আজিকালি মানে এতিয়া সোনকালে উঠি পেলাই অকণমান ব্যায়াম কৰা একদম মানে মনটো কিবা এটা একদম পাতল পাতল লাগে আৰু মাজে মাজে মই অকণমান খোজো কাঢ়ো
হয় এই অভ্যাসটো কৰিলে ভাল
আৰু সেই কণ সময় মানে ইমান ধুনীয়া বতাহ এটা দি থাকে একদম মানে মনটো ফুৰ তেজ হৈ যায়
পৰিৱেশতটো ঠাণ্ডা হৈ থাকে সেই যে ৰাতিপুৱা সময়কনত আৰু এনেও টোপনি পৰা ঠাৰ পিছত মনটোও একেবাৰে হেৰি হৈ থাকে ন পাতল হৈ থাকে কু চিন্তাচ বেলেগে একো চিন্তা নাথাকে যে
উম মোৰ আগতে মানে মূৰৰ বিষ সিমান হয় এতিয়াই সোনকালে উঠ পা মানে আৰু ব্যায়াম কৰা বা একাৰ মূৰৰ বিষটো একদমেই নাইকিয়া হৈ গৈছে মানে
মইো সেই একেই তেনেকে ৰাতিপুৱা শুই উঠি পেলাই অকণমান খোজকাাঢ়িবলৈ বুলি ওলাই যাওঁ।
উম খোজ কাঢ়িব লাগে মানে আবেলি আবেলি বাৰু আগতে যাওঁ আবেলিতকৈ মানে ৰাতিপুৱা খোজকাঢ়িলে বহুত মানে আৰাম লাগে।
মই আবেলি যাওঁ বাৰু কিন্তু ৰাতিপুৱা বেলাতো মানে। যাওঁ গৈ আহি পেলাই অকণমান এনেই শাৰীৰিক চৰ্চা কিবাকিবি ব্যায়াম চ্যাম অকণমান কৰোঁ আৰু কৰি পেলাই মুখ হাত ধুই গাটো ধুই চাহ একাপ খাই লৈ পেলাই আৰু ইটো সিটো কাম কৰি আকৌ জলপান চলপান, পাণ তেনেকৈ কিবা। কিবা এটা খাওঁ আৰু কেতিয়াবা। ৰাতি কেতিয়াবা জলপান ভাতটো নাখাওঁ বাৰু ৰাতিপুৱাই
উম
তেনেকৈ খাই বৈ আকৌ অকণমান জিৰাই সটাই আকৌ কামত ধৰোঁ কাম বন কৰি মেলি ধৰ তোৰ আকৌ এই দুপৰীয়া এটা দুটামান বজালৈকে ভাত হয় আৰু তেতিয়াহে সেই ভাত ভাতটো খাওঁ আৰু ভাত, কেইটা খাই পেলাই মানে দিনৰ সময়কণত অকণমান মানুহে জিৰণিও ল'ব লাগে
অ লাগে কিন্তু মানে বেছিকৈ শুব নালাগে তোৰ মানে দিনত চাবিচোন কিছুমান মানুহে বহুত শুই দিয়ে। মানে দিনৰ টোপনিটো ইমান বেছি অঁ সেইটো মানে অ অকণমান সময় শুব লাগে কিন্তু ৰা ৰাতি মানে মানুহে এই দহটামান বজাত একদম পূৰা ধুনীয়াকৈ শুই দিব লাগে ৰাতি টোপনিটোহে মানুহৰ কাৰণে মানে বেছি ভাল
উম উম সেইটো হয় বাৰু
আৰু কিছুমান মানে আজিকালিতিতো চাবিচোন বহুত ল'ৰা ছোৱালীয়ে বহুত দেৰিলৈকে থাকে। আৰু মানে ৰাতিপুৱা উঠিবলৈ মন নকৰে কিন্তু মানে সেইটো নহয় একদম আৰু মানে আমাৰ দৈনন্দিন জীৱনৰ মানে আমি যেনেকে যিটো কৰি আছো সেইটো মানে তেনেকেই নিব লাগে।
উম
এই বস্তুটো মানে সলনি কৰি দিব নালাগে।
কৰিব লাগে সোনকালে অকণমান ৰাতিপুৱা সদায় উঠিব লাগে কৰিব লাগে তেনেকে আৰু আবেলি সময়ত। নো ধৰ কেনেকে কেনেকন পাৰ হ'ব। হ'ব আমাৰ আবেলি সময়ত। উম পাৰিলে মানে অকণমান, খোৱা মেলা কিবা কৰা হয় তাৰপিছতে উঠি পেলাই আৰু অকণমান টি ভি চিভি চোৱা হয়।
অ অকণমান খেলো খেলিব পাৰি, মই বাৰু সেই বিদ্যালয়ৰ পৰা অহাৰ পিছতে এনেকৈ আকৌ গা পা এনেকৈ ধুওঁ ধুই মেলি ভাত পানী খাই ত অকণমান জিৰাও তাৰপিছতে উঠি পেলাই। আকৌ মুখ হাত ধুই চাহ। অকণ খাওঁ খাই। পেলাই অকণমান খেলোঁ।
অঁ।
তাৰপিছতে খেলি আজৰি হৈ উঠি, তাৰপৰা আকৌ সন্ধিয়া ধূপ চাকি জ্বলাওঁ তাৰপিছত আকৌ চাহ অকণ খাই পেলাই পঢ়া টেবুলত বহোৱাওঁ। চ। পঢ়ি উঠি ভাত চাত খাওঁ, ভাত পানী খাই মেলি। তাৰপিছতে। তাতে পৰিয়ে দিও অ।
কিন্তু হেৰি, এই টি ভি মোবাইল ফোন এইবিলাকৰো মানে ব্যৱহাৰটো বেছিকে কৰিব নালাগে।
উম, একদমেই বেয়া আৰু মানে দিনত অকমান চালেও ন ৰাতি যে একদমেই চাব নালাগে।
উম।
মানে এতিয়া এনেকুৱা হয়, তোৰ ৰা অ ৰাতি বহুত। পঢ়োতে মানে কি হয় এ লাইটটো অফ কৰি পেলাই।
অঁ।
চাই।
হয় হয়, সেই তেতিয়া মানে হেৰি হয় তোৰ এই চকুৰ ৰশ্মিটোৰ কাৰণে অকণমান।
বহুত বহুত বেয়া মানে।
এতিয়া, বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে চচমা ল'ব। লবলগীয়া হয় যে, ৰশ্মিতো হেৰাই পেলাই সোনকালে।
আৰু মূৰৰ বিষ হয় নহয় আজিকালি, মূৰৰ বিষৰ প্ৰৱণতাটো বহুত বেছি। আকৌ আজিকালি মানে, স্মৃতিশক্তিটো ক্ৰমানে মানে ল'ৰা ছোৱালীবিলাকক কমিহে গৈছে চাবিচোন।
উম।
আমাৰ। সেইটো কাৰণে মানে দৈনন্দিন। কাম আমি যেনেকে কৰোঁ, সেইটো বস্তু মানে সমম নিব লাগে। সময়ৰ কাম সময়ত কৰিব লাগে, খোৱা বোৱাবোৰ সময়ত কৰিব লাগে।
উম।
আৰু, মানে সেইটো যেতিয়া তোৰ এটা অভ্যাসত পৰিণত হ'ব ন তেতিয়া মানে তোৰ এইটো মানে নিজভাৱে আহিয়ে যাব। যে, মই ইমান টাইমত উঠিম। সেই বস্তুটো আহিয়ে যায় মানে।
উম।
মই এতিয়া নিজে পাইছোঁ মানে, মোৰ একদম বহুত। মানে স্বাস্থ্যটো মানে অন্তত মোৰ ভাল হৈছে মানে। বহুত ভাল হৈছে, আৰু মোৰ মানে মনটোও একদম এতিয়া আগত। আগৰ চঞ্চলতাটো কমিছে। একদম মনটো সম্পূৰ্ণ নিকা। কৰিব পাৰিছোঁ আৰু পঢ়া। শুনাটোৰ প্ৰতি এতিয়া মনটো মানে আগবাঢ়িছে তাৰপিছত মাজে মাজে দুই এখন কিতাপো পঢ়োঁ মানে কিতাপখন যেতিয়া পঢ়িবলৈ লওঁ ন সেই কিতাপখন শেষ নোহোৱা পৰ্যন্ত মানে মোৰ উঠিবলৈ মন নাযায় আৰু স উপন্যাস হওক বা। প কিতাপ হওক গল্প কিতাপ হওক।
উম,
আৰু মানে একদম পুৰা নিয়মানুবৰ্তিতাটো মানে একদম ধুনীয়াভাৱে গৈছে শৃংখলাবদ্ধত মানে ভাৱেও হৈছোঁ আৰু মানে একদম তোৰ বস্তুবোৰ মানে নিৰ্দিষ্টভাগে চব নিৰ্দিষ্টকে মানে চলি গৈ আছে। আৰু খোৱা বোৱাাতটো মানে এতিয়া বহুত মানে ভা হেৰি হৈছে সময়মতে খাইছোঁ ৰাতিপুৱা যিটো সময়ত যিটো খাব লাগে সেইটো খাইছোঁ দুপৰীয়া যিটো সময়ত যিটো খাব লাগে সেইটো খাইছোঁ গধূলিও তেনেকৈ খাইছোঁ।
উম,
মানে এই সৰু -সৰু মানে এই অভ্যাসবিলাকে মানে আমাক বহুত বেছি মানে। উন্নত কৰি তোলে আমাৰ। জীৱনটো। আৰু নিজৰ জীৱনটো মানে ভাল হৈ থাকিলেহে ধৰ আমি আগবাঢ়ি যাব পাৰিম আৰু আমাৰ জীৱনটো ভাল হৈ থাকিবলৈ হ'লে আমাৰ স্বাস্থ্যটো ভাল হৈ থাকিব লাগিব স্বাস্থ্যটো ভাল হৈ থাকিবলৈ হ'লে আমাৰ দৈনন্দিন যিবোৰ কাম কাজ সেইবোৰ আমি নিয়াৰিকৈ কৰি নিব লাগিব।
তাকে হোম।
তাৰপিছতে। এনেই হেৰি খেলিব মেলিব যাবনে আবেলি।
যাওঁ যাওঁ। অকণমান অকণমান সময়ৰ কাৰণে যাওঁ বাৰু সদায় নোৱাৰিলেও কেতিয়া। কেতিয়াবা।
উম। অ' আজিকালো ল'ৰা ছোৱালীবিলাকে মানে এইবিলাক কিছুমান খেলটো পাহৰিয়ে গৈছে কিছুমানেতো নাজান। যাবনে
উহু, তাকেহে।
এতিয়া আমি কিমান ধৰ লুকা ভাকু মইতো আজিকালি এইবোৰ খেলিব লৈছো লুকা ভাকু খেলো।
উম -উম খেলিব লাগে খেলিব লাগে খেলি খেলা ধূলা বিলাক কৰি থাকি। থাকিলেহে আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে। দিব ন চব সময়তেতো আমি। তেনেকে হেৰি কৰি মানে। এ বিয়া কেতিয়াবা সময় নহয়। হয় ন ব্যায়াম চিয়ামৰ পৰা ধৰি লৈ এইখিনি কৰিবলৈ। তেতিয়া এনেকে খেলা -ধূলা কৰি পেলাই অকণমান কেতিয়াবা তেনেকৈ স্বাস্থ্যটো ভালে ৰখাত অকণমান। সহযোগ কৰে ন খেলটোৱেও বহুত।
আৰু মোৰ মানে এটা কি হৈছে গম পাইছানে মই মানে ব্যায়ামটো যে ৰাতিপুৱা কৰো ব্যায়ামটো কৰাৰ পৰা মানে মোৰ ইমানেই ভোক লাগিব লৈছে আৰু ভোকটো লাগিল মাত্ৰ মানে মই ৰ'ব নোৱাৰো একদম মানে ততাতৈয়াকে কিবা এটা খামেই আৰু
হম
মানে ভাত নহ'লেও অন্ততঃ কিবা জলপান অকনে হ'লেও বা চাহ কাপ হলেও খামে মানে একদম সেই ব্যায়ামটো কৰাৰ পিছতে মানে মোৰ পুৰা ভোক লাগি যায় আৰু
অঁ সেয়ে তেনেকৈ মানে আমাৰ স্বাস্থ্য পাতি সেইবিলাক অকণমান কৰিলে কৰিব লাগে আগতেতো স্কুল মানে বিদ্যালয়বিলাকত ধৰ কচৰৎ কৰাই ন সদায় শনিবাৰে শনিবাৰে আজিকালিতো আজিকালিও কৰায় বাৰু দেই আমাৰ গাঁৱৰ খনতে মানে তেনেকৈ কৰায় ভণ্টিহঁত যায় যে তেনেকে
এ সেই সেইটোৱে মানে এইটোৰ একদম আৰু এইটো সটো হয় মানে আজিকালি বিদ্য়ালয় বিলাকৰ এইটো প্ৰচেষ্টা বহুত ভাল কৰিছে মানে এতিয়া এ ব্যায়াম বিলাক যে দি দিছে দি দিয়াৰ কাৰণে ভাল হৈছে মানে এতিয়া ধৰ বিদ্যয়ালয়ত কৰি অহাৰ পিছত ল'ৰা ছোৱলীখিনিয়ে ঘৰতো কৰিবলৈ মন কৰে
মন কৰে অ এই মানে উম আজিকালি এইটো বহুত ভাল নিয়ম কৰিছে আৰু পাঠ্যক্ৰমৰ ভিতৰতে সোমোৱাই দিছে যে গোটেইখিনি
উম আৰু মানে ঘৰত কোৱা মানে আৰু সৰু পৰা কৰি অহা কাৰণে ধৰ ডাঙৰ হলেও সেইটো বস্তু অভ্যাসত পৰিণত হৈ থাকি গুচি যাব সৰুৰ পৰা দি দিয়াৰ কাৰণে কিন্তু মাজত ধৰি এতিয়া আমাৰ সেইটো মানে দিগদাৰ হ'ল
হয় হয়
আমি মাজত ধৰি কৰিছো কাৰণে ধৰ কেতিয়াবা কৰিবলৈ এলাহ লাগে নকৰো পৰা ধৰ আমিও যদি কৰিহেঁতেন তেতিয়া আমাৰ সেইটো অভ্যাসত পৰিণত হৈ এতিয়াও আমি কৰি থাকিলোঁহেঁতেন কিন্তু এতিয়া বাৰু কৰিবলৈ লৈছোঁ হ'লেও উম তাকে অ মই বোলো ফোন এটা কৰি সোধো দৈনন্দিন জীৱন কেনেকে চলিছে চলিছে কি কথা উম
কৰিবি এনেকে কেতিয়াবা আকৌ পাতিম
অ অ ঠিক আছে
উম উম ঠিক আছে বাৰু দে